অহ
আহ শুনিছা নাই?
শুনিছোঁ কি কৰিছ?
এ একো কৰা নাই এনেই আছোঁ। বৰষুণ যিহে দিছে ভাত খালোঁ, খালা নাই?
খালোঁ।
অ বৰষুণ যিহে দিছাম।
খালি।
দালি আলু বদি ভাজি।
অ থেংক ইউ।
উম অ বডি আছে নেকি চাই পেলাই নিবহি পাৰিব।
অ গধলালে দুডালমান আনিমগে বাও।
অঁ।
তাপা বাগানৰ খবৰ কি?
বাগানৰ খবৰ সাৰ মাৰি আহিলে বৰষুণ দিয়া আগে আগে পালেহি। আপোনালোকৰ সাফালে গৈছে কিবা হেৰি। দে এ হেয়ৰ ওচলে ল'ৰা ওচলে গৈছে।
অ।
হেই এইটো কি কয় এ। কিবা হেৰি হোৱা নাছিলে যে। সিদিনা কওঁতো নে আজি আকৌ গৈছে খোলা দিছে বুলি কোৱাত।
উম উম উম। তাকে হে মোৰ বতৰ এয়াহে আও।
কি কৰি আছে।
এ মই এ শুই আছো।
ভাত খালে।
ভাত খাই কাঁহী বাতি ধুৱায়ে নাই বৰষুণ দিলে আও।
আমাৰও সেই কাঁহী বাটি দমাই থৈছো ভাত খাই লৈ পেলাই বৰষুণ দিলে ধোৱাই নাই।
বৰষুণ দিলে যাও কেনেকে বাহিৰলৈ লোৱাই মই আজি সেই চালি এখন দিম বুলি ভাবি আছিলো।
কট।
এইখিনি দুৱামুখৰ ৰুমৰ দুৱামুখত।
অ সেইডোখৰত অহা যোৱা কৰিবলৈ দিগদাৰ হয় যে,
বৰষুণ এৰিলে দুইটাই কামত লাগিম আও
অ।
নাবা বৰ দিগদাৰ হৈছে।
তাকে সে অহা যোৱা কৰিবলৈ দিগদাৰ হয় যে বৰষুণ দিলে।
অ সেইটোৱে ওলোৱা সোমাৱ কৰিবলে বৰ কষ্ট অ এইখন।
উম ভাতকিহে খালা?
ভাত মাছে তিয়ালি পালেং এনেকুৱা কেইটামান শাক বুটলিলো। বুতলি পেলাই বনাই আলো।
অ।
ঘৰ পৰা কালি জালত লগা মাছ দিছিলে শু ধুন শুনি ধৰে লৈ আহিছিলে। এটা এটা থৈ দিলো।
অঁ
মাগোমাছ
অ।
ভাত থৈ দিলো আৰু সিহঁতকে বনালো আৰু দুইটায় খাই দিলো
উম তাকেহে। আমাও সেই হেৰি এইটো কি কয় বিলত এই মিচিঙে জাল পাতিলে দেই জাল দচখনমান পাতিছে তাপা ৰোৱ বোৰ বেয়া কৰিব বুলি পাই বাবাই জাল কেইখন লৈ আহিলেগে নহয়
অ অ দুমা দুমাৰ। পাতি থোৱা জাল সোপা মই দেখিছো
অ তাবা লৈ আহিলে নহয় সেইদিনা সৰু দাদাই আমাৰ ঘৰত ভাত খাবলে ওলাই আহিছিলে তাৰ পৰা সি লৈ আহিলে লাই‌ অহা পিছত আজি হেই কৰিছে কোৱাৰ পিছত গাই আছে সেই নতুন জাল নতুন জাল মই দি দিবলৈ গৈছো কি দৰকাৰ বাৰু অ ৰোৱাই নাই এতিয়ালৈকে হয়নে ৰোৱা বেয়া কৰিব বুলি সে কৈছে এই ৰোৱা জালে ৰোৱা বেয়া ইমান নকৰে নহয় জুলুকি মাৰি মাৰি হেৰি কৰিলেহে জোৰ কাটিলেহে কৰে। কিনো মানে যাও সো পৰা পাঁচখন ছখন মান আনিছে আনিলৈ আজি ৰাতিপুৱা একদম পুৰা গাঁঠনি খুলি আছে নতুন নতুন জালবোৰ কি দৰকাৰ বাৰু লোক দৰকাৰিকে এতিয়া পইচা দি দি আনিছে হেল্ল' হেল্ল'